এ হেল্ল'
অহ ভালে আছা
অহ ভালেই তোমাৰ
আছো ভালে
আৰু কি কৰি আছা
মই এনেই মোবাইল চাই আছো তুমি
আৰু কোৱা আজি খবৰ চবৰ বৰ গৰম ন আজি
অহ বিৰাট গৰম ইমান গৰম কি কবা আৰু
আজি গৰমৰ ওপৰত আজি বৰ গৰম দিছে আজি দিনটো মানে গৰমত টোপনি মাৰিব পৰা নাই য'তে ততে ঘুৰোতে দিন গৈছে গছৰ তলত বহোতেই দিন গৈছে
অহ মোৰো সেনেকেই গ'ল দিনটো কি খালা আজি
আজি দালি ভাত কণী
অহ আৰু কোৱা
ঘৰত কেতিয়া যাবা
ছয় তাৰিখে
ছয় তাৰিখে ন
অহ অহ মেছেজটো খুলি চোৱা আৰু কোৱা
মেহেন্দী লগালা
অহ অহ লগালো শ্বুট ও কৰিলো এতিয়া ৰাতি পষ্ট কৰিম আৰু
পাৰ্লাছ ভালে আছে
অহ পাৰ্ণাছ ভালে আছে আৰ্ঠান ভালে আছে চবে ভালে আছে গৰমৰ কাৰণে আৰু বহি আছো মই ফেনৰ তলছ্
অহ ময়ো ফেন তলতে বহি আছো গৰমত একো কৰিবও ইচ্ছা ইচ্ছা যোৱা নাই
অকন ঠাণ্ডা ঠাণ্ডা লাগিছে ৰাতিলেকে বৰষুণ দিয়ে নেকি
বৰষুণ দিলেতো ভালে অকণ ঠাণ্ডা হব
অহ আৰু যাম অকন দেৰি কৰি যাম
অ একেলগে যাম দিয়া ময়ো যাম
কিমান নম্বৰ ন অ চাহ নাই খোৱা নাই ইমান গৰমত আৰু কত চাহ খাম
চাহ খোৱা নাই খালো অ অকন খালো আলহি আহিলে চাহ দিলো লগতে অলপ খালো মইও
মইয়ো এইয়া ব্ৰেড খালো। ঠাণ্ডা খালো চিপছ খালো।
মই পোৱালি কেইটাক দিলো চাহ নাস্তা সিহঁতে খালে বাৰু মই খোৱা
উম এ থাকিব কেইটাদিন দুইদিন আৰু কোৱা অননাজু স্কুল গৈ আছে।
স্কুল গ'ল স্কুলৰ পৰা আহিলে গা পা ধুলে ভাত খালে টিউচন গল টিউচনৰ পৰা আহিলে এতিয়া চাহ খালে
অ তা ঠিকে আছে। অ ব্ৰেড আমলেট খালে ন
খাই পেলাই এতিয়া খেলি আছে বাহিৰত বহি আছে গৰমত
অ হেৰি কি কয় তাৰ পৰীক্ষা কেতিয়া পৰা।
পৰীক্ষা সম্ভৱ আহা এই মাহৰে পোন্ধৰ তাৰিখ মানৰ পৰা নিকি
অ এই চহেলহতৰ বোলে ষোল্ল তাৰিখৰ পৰা
অ ইহঁতৰো এ পোন্ধৰ ষোল্ল তাৰিখৰ পৰাই হব আৰু তোমাৰ মামী ভালে আছে।
আছে মামী ভালে আছে। আছে আছে চাহ বনাইছে এতিয়া খাবলে।
মামীটো গৰমত শুই আছে মামা আছে বিচনী বিচি আছে।
না মামী আৰু মই বহিয়ে আছিলো দুই তিনি ঘন্টা ইতেই আৰু টোপনি মাৰিব পৰা নাই গৰমত আৰু মামা শুইছে পোৰা।
অ
আৰু ক আ আংকাল ভালে আছে।
অ ভালে আছে ভালে আছে একদম ঘৰত ঘূৰি ফুৰিছে বগাই ফুৰিছে বতাহ খাই ফুৰিছে
অ আৰু গুৱাহাটী কেতিয়া যাবা।
সি মই অহা মাহত যাম
অ ঠিকে আছে আহা মাহত টোত হে গৰমে পৰিব।
গলমটো পঢ়িব লাগে
নহলে এইবাৰ গুৱাহাটীতে দুৰ্গা পূজা কৰিবা
দুৰ্গা পূজা বহুত দেৰি আছে।
মোক তো ৱাৰ উম টাইম আছে আৰু ক তোমাৰ গা চা ভালে আছে।
গা ভালে আছে গৰমৰ কাৰণে অলপ বেয়া।
এ আৰু অপৰেচন পিছত একো অসুবিধাটো হোৱা নাই
নাই নাই নাই একো অসুবিধা হোৱা নাই চব ঠিকে আছে।
অ অপাৰেচনটোত ভালে ভালে হৈ গেছে। আছিলে জল্দি মই শুনিছো জল্দি হৈ গৈছে বোলে চল্লিশ মিনিট মানতে হৈ গৈছে।
অ জলদি হৈ গৈছে সত্ৰটো ভাল অ ভালে আছে জল্দি হৈ গৈছে লেপছ্কপি কৰি চব হা
উম আজি ত বজাৰ আছে বজাৰত যাবা নে নাই
অ যাম যাম বজাৰত অকন ঘূৰি আহিম
আজি এটা কোনোবা এজন মানুহে আমাৰ গেত তাতে গাড়ী ৰাখি দিছে একো মানুহ বিলাকৰ হেৰিয়ে নাই চিভিক সেঞ্চে নাই তাৰপিছত মোৰ মামাই যাই কিনে ক'লে মানুহটোক কি অহ অ মানে হাতাই দিবলে কলে অ গেটটো এৰি কেনে তাছত হাতাই দিলে আৰু
হুম হুম
সেইটোৱে আৰু
ৰাখোনে পাতিবা আৰু
হা
আৰু পাতিবা নে ৰাখো
না হ'ব দিয়া
হৈ গল দেই ঠিক আছে বাই বাই বাই বাই নমস্কাৰ